হেল্ল' হেল্ল'।
হেল্ল'।
হেল্ল' শুনা পাইছা?
কি কৰি আছা?
মই এনেই ভাত খালো এইমাত্ৰ।
অ, তই কেতিয়া যাবি ডিব্ৰুগড়লৈ?
মই যাম জু জুনৰ ত্ৰিছ তাৰিখে।
জুনৰ ত্ৰিছ তাৰিখে, কিমান দিন হ'ব তোৰ হেৰিটো?
দহ দিনীয়া প্ৰগ্ৰাম।
কি শিকাব তাতে?
তাতে আমাক আমি যোনটো বিষয়ৰ ওপৰত পঢ়ি আছো সেই বিষয়টোৰে অলপ কাৰিকৰী জ্ঞান অলপ দিব আৰু। মানে এজন-এজন অধ্যয়াপকৰ তত্বাৱধানত আমি কাম কৰিব লাগিব।
আচ্ছা এ হেৰি কিবা প্ৰজেক্ট ছাবমিট কৰিব লাগিব তাতে?
অঁ কৰিব লাগিব ৰিপৰ্ট ছাবমিট কৰিব লাগিব।
ৰিপ'ৰ্ট ছাবমিট কৰিব লাগিব আৰু হেৰি এইটো চবৰ কাৰণে কম্পালচৰি নে অকল যোনে মন যায় সিয়েই কৰিব পাৰে?
নাই-নাই এইটো মানে অ স্নাতক মহলাৰ ফৰ্থ চেমিষ্টাৰৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে বাধ্যতামূলক।
বাধ্যতামূলক নহয়?
হয় এইটোৰ পৰা আমাৰ নম্বৰ যাব মাৰ্কশ্বিটত। টু ক্ৰেডিট কে দিয়ে আৰু ইন্টাৰ্ণশ্বিপৰ কাৰণে।
অঁ। আৰু চব ছাবজেক্টৰে কম্পালচৰি নে নে কিছুমান ছাবজেক্টৰ কাৰণে বিশেষকৈ কম্প
নাই-নাই চব চাবজেক্টৰ কাৰণে।
আচ্ছা চব চাবজেক্টৰে কম্পালচৰী। আচ্ছা কিছুমান ল'ৰা-ছোৱালী যোৱা নে বেলেগ-বেলেগ জেগাত অ
অঁ।
মানে তুমি এতিয়া চৰকাৰী কাৰ্যালয়তো কৰিব পাৰা, শিক্ষানুষ্ঠানতো কৰিব পাৰা বা ব্যয়ক্তিগত খণ্ডত কৰিলেও তোমাৰ কোনো কথা নাই, আচলতে প্ৰমাণ পত্ৰ এখন লাগে আৰু যে ছোৱালীজনী পৰা ল'ৰাটোৱে ইমান খিনি সময় কাম কৰিছে নে
অঁ, অ।
কিন্তু আমাৰ হস্পিটেলতো দেখোঁ বহুত ল'ৰা ছোৱালী আহে এনেকা ইউনিফৰ্ম পিন্ধি-পিন্ধি।
অ ধৰক কোনোবাই ধৰি লও লেবৰেটৰীত কাম কৰে কোনোবাই ধৰি লওক আ আমাৰ য'ত মেডিচিন দিয়ে ঔষধবিলাক য'ত দিয়ে ঔষধৰ ভঁৰালত তাতে কাম কৰে, কিছুমানে আকৌ হেৰিবিলাকৰ লগত নাৰ্ছবিলাকৰ লগত কাম কৰে এনেকুৱা টাইপ। ওপৰ মই দেখিছিলোঁ তাৰপিছত কিন্তু মই আমাৰ ল'ৰা সুধোতে সি ক'লেকে নিজৰ ইচ্ছা কৰিব কৰিলেও কৰিব নকৰিলেও নাই।
অ, আমাৰ বিশ্ববিদ্যয়ালয়খনত সেইটো গম পাই বাধ্যতামূলক।
উম।
এতিয়া কিছুমানে ঘৰৰ স্কুলৰ ওচৰৰ স্কুল এখনতে ধৰা শিকাই পঢ়াবলৈ লৈছে। মানে ক'ত বেলেগত নাপালে তেনেকে আৰু সাধাৰণত যে স্নাতক মহলাৰ ল'ৰা-ছোৱালী কাৰণে এইটো মানে ইন্টাৰ্নশিপ বিচৰাটো অলপ কষ্টৰ কাম হয় কাৰণ আমি এতিয়াও জানিবলৈ শিকিবলৈ বহুতখিনি কথা আছে। ত' বহুত খিনি প্ৰতিষ্ঠানে আমাক লব নিবিচাৰে মানে, কাৰণ তেওঁলোকৰ সময় লোকচান হব ন আমাক কথা খিনি শিকাবলৈ।
হুম, হুম, হুম।
স্নাতকোত্তৰ ছাত্ৰ ছাত্ৰী খিনিৰ বাবে এইটো লাভ আৰু। বেছি ল'ব বিচাৰে কাৰেণ তাহাঁতি বহুত
সহজ। মই এতিয়া আমাৰ তাৰ যোনটো ল'ৰাৰ লগত থাকে, তাৰ ৰুমত থাকে। সি এতিয়া পাইছে সি স্নাতোকোত্তৰ।
সি এতিয়া ইণ্টাৰ্ণশ্বিপ পাইছে, সি হেৰিত বেংগলোৰত নে ক'ত নে হায়দৰাবাদত ক'ৰবাত পাইছে আৰু মাঠোন। অ' সিহঁতৰ সিহঁতে মানে পইচাও দিব অ' সুবিধা হয় আৰু তাহাঁত তক মানে পোন্ধৰ হেজাৰ টকাকৈ মাহেকত দিবও মানে।
অ'।
দৰমহা হিচাপত নহয় দৰমহা হিচাপ বুলি ক'ব নোৱাৰি আৰু তাহাঁতক মাঠোন দিব পোন্ধৰ হেজাৰ টকা। মানে সেই পোন্ধৰ হোজাৰ টকা দিয়ে সিহঁতে সেই গোটেই কামখিনি শেষ কৰিব পাৰে। কিন্তু তহঁতৰ চাগে পইচা নাপাৱ এতিয়া?
নাই আমি বহুতে নিজে কৰিবলৈ পইচা দিবহে লগা হৈছো। মোৰ লগৰৰ মানে, আমাক পইচা নিদিয়ে মানে আমিৰ পইচালৈ কৰাব।
কৰাব অ'।
কিন্তু মই পইচা দিব লগা হোৱা নাই বাৰু।
অ' তই দিব লগা হোৱা নাই ন?
নাই হোৱা নাই।
ঠিকে আছে দে গৈ পেলাই তাত ৰুম ভাড়া কৰিব লাগিব তই?
অ' ৰুম ভৰা। হোষ্টেল নাপাওঁ, মানে জুলাই মাহত বন্ধ থাকে যে হোষ্টেলত কোনো ল'ৰা ছাৱালী নাপ কিব, সেইকাৰণে পি জি লৈছো।
নহয় এতিয়া জুলাই মাহত যে বন্ধ আছে, তহঁতৰ কাৰণে মানে শিক্ষকসকল আহিব নেকি?
অ' আমাৰ কাৰণে আহিব অ'।
অ'।
বাকী এনেইতো বন্ধই থাকে গৰম বন্ধৰ।
অ' এনেইতো গৰম বন্ধ থাকে অ' কিন্তু আজিকালি গৰম বন্ধত স্কুলৰ শিক্ষকসকলৰ বন্ধ নাথাকে, সিহঁতে কাম কৰিবই লাগে যাবই লাগে। কিবা কিবি এইবিলাক হেৰি কৰ্মশালা বিলাক হৈ থাকে ন, স্কুল বিলাকলৈ শি ক্ষক যাব লাগে, কিন্তু কলেজৰ কথাটো মই ইমান ভালদৰে নাজানো।
উম। আ আমাৰ আচলতে গৰৱেষণা কৰি থকা ছাত্ৰ ছাত্ৰী বিলাক থাকে ন। তাহঁতৰ কাৰণে জুলাই মা'হতো যাব লগা হয় প্ৰফেচাৰ বিলাক। হেল্ল'? হেল্ল'?